হেল্ল' হেল্ল' ক
ঐ কি কৰি আছ?
এয়া আছো।
অ' অ' এনেই আছো কিবা খালি নাই।
নাই নাই খাম অলপ দেৰিকে।
অ' এনেই তিনিআলি ফালে ওলাই আহিবি নেকি খালো বাৰু।
তিনিআলিৰফালে মানে মই এতিয়া বৰ্তমান মিছন চাৰিআলিতে আছোঁ কাম এটাত।
অ' তিনিআলিফালে অহা হেতেন ভাল আছিলে বা
অ' হয় বাৰু কিবা এটা খাব পাৰিলোগে হয়
অ' আহিলে অহা হেতেন ভাল আছিল আহিবি নেকি?
আহিবি মানে চাই লওঁ ৰহ যদি যাওঁ তোক কম।
অ' ত অলপ পৰীক্ষা চলি আছে নেকি বৰ্তমান সময়ত।
য়েচ য়েচ পৰীক্ষা চল হয় সামৰা।
অ' কি পৰীক্ষা কিহৰ পৰীক্ষা চলি আছে এতিয়া?
আমাৰ তোৰ ফৰ্থ চেমৰ।
অ' অলপ ফথ অ' হৈ আছে ত ফোৰ্ট ছেম পালি গৈ
অঁহ
অ
তোৰ ফোৰ্ট ছেম নহয় জনো এইবাৰ
ফোৰ্ট ছেম হয় ত আজি কি একজাম আছিলেনো
আজি মোৰ আছিলে তোৰ ইঞ্চুৰেঞ্চ
সেইতো কি চাবজেক্ট
টোৰ মেজৰ বুলিও ক'ব পাৰ
অ
মেজৰ মানে আমাৰ চাৰিটা হেৰি থাকে ন মেজৰ আমাৰ চাৰিটা আছে
স
ত মানে সেই চাৰিটাৰ পাৰে এটা
তোৰ চাবজেক্ট অ শেষ হ'ল বাতো তোৰ মানে বিষয় বস্তু কিহৰ ওপৰত তই পঢ়ি আছ অ মোৰ মানে ব্যৱসায় ওপৰতে আৰু অলপমান নহয় জানো তই ব্যৱসায়ৰ ওপৰত কিবা জ্ঞান দিয়াচোন মই জ্ঞান একেবাৰেই নাই
ব্যৱসায়ৰ ওপৰত তোক কি জ্ঞান দিম মই এতিয়া ৰ বিজনেচ চিজনেছ কৰিব পাৰ ব্যয়ৱসায় কৰিব পাৰ নতুন কিবা
গম পাইছো সেইটোতো মই জানো তই মোক তাৰ ওপৰত কিছু কিছুমান জ্ঞান দে কেনেকে কৰিব লাগিব কিমান মানে হাতত লাগিব সেইবোৰততো নলেজটো টোৰ চাগে আছে সাধাৰণ জ্ঞান খিনি টোৰ তাৰ
ত' ব্যৱসায় আৰম্ভ কৰিব হ'লে প্ৰথম প্ৰথম তোৰহাতত
অ
যদি আৰম্ভ কৰিম বুলি ভাবিছ
অহ
ধৰ তেনেকাই ধৰ ভাল চাই ধৰ জেগা চাই য'ত তই কৰিব বিচাৰ যাতে য'ত তোৰ লাভ হয়
অ
ক'বাত তেনেকা ভাড়া ঘৰ চৰ বনাব পাৰ কলেজ স্কুল সন্মুখত
উম ভাড়া দিবৰ কাৰণে ন উম তই এনে ক'ৰবাত প্ৰশিক্ষণ চেণ্টাৰত গৈ পেলাই মানে তাত মানে
হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'